হেল্ল'
অ, কোৱা
কি কৰিছা
এ আছো এনে বহি কোৱা,
উম কাম চাম কৰিলা
অ সেয়াই তোমাৰ খাই চাই মেলি তোমাৰ এই আবেলি কেম চাম কৰিব পেলাই এতিয়া বিশনানে প আৰু তুমি
ময়ো আছিলো এয়া অলপমান কাম কৰি আছিলো
অ, কত আছা ঘৰত নে
অ অ এই মই ষ্টক ম্েট কাম কৰি আছো অলপ
অ অ তুমি ষ্টক মাৰ্কেট বুলি ক'লে ভালেই হ'ল মোৰ কথা এটা মনত পৰিল! তোমাক মানে বস্তুটো সুধো সুধো বুলিয়ে ভাবিয়ে আছিলো
উম, হম কোৱা
পালে হ'লাগ তোমাক সুধিছো বোলে কামোোৰ দিছো কিবা কিবি তেনেকে নহ বিলেই হ'ল আৰু শুনি
অ, শুনি আছো কোৱাচোন
অ নহয় তুমি মানে এইটো কি কয় আজি পৰাা মানে এক দুই মাহ মান আগত তুমি কিবা এটা ষ্টক মাৰ্কেটৰে মানে ষ্টৰিয়ে নে কিবা লগাইছিলা নেকি ই ইনষ্টগ্রামত,,,,,,, অঃ তাঁৰ পিচত মানে মইতটো দেখিছো দেখি দেখি পেলাই মানে মই এইটো মানে পাহৰি গ'ল যে তুমিয়ে কৰি যোনে কোনো মানে ভাবি আছিলোঁ তাৰ পিছত মই মানে ভাৱি, ছো কি মানে মোৰ ষ্টক মাৰ্কেটো এনেকে কৰিম বুলি, অঃ কিন্তু তাৰ আগত তোমাৰ ভালকে মানে এটো জানিব লাগিব না কেঁনেকৈ কি হয়, কি নহয় এইটো ভালকে মানে, জ্ঞানটো থাকিব লাগিব ন তেয়া পেঁ কৰিব পাৰিম,, আৰু তোমাৰ মানে লগা ৰ আছিলে লগৰ আছে এটা দুটা আৰু,,,, দেই ইহতক মানে সুধিছো কাৰোবাক সুধিছো এনেকে তহঁতে কৰ নে তোৰ সহঁতে কোৱা নাই মানে কি এনেকেছে নহয় বেলেকে দিছো এনেকে এনেকে কৰে বুলি কৈ আছে এনে মিছা, গম পাইছো আৰু তেতিয়া, একো কোৱা নাই আৰু তাৰপিছত মই ভাবিলো কি তোমাকে সুধো নেকিানে কৰো বুলি ভাবিছো তাৰ আগত ভালকে কথাবোৰ গম পালে পাই ল'লে ভাল আৰু তুমি যদি বেয়া নোপোৱা কব পাৰিবা কেনেকে কি হয় কি নহয়
কি ষ্টক মাৰ্কেটৰ? উ মানে কি হয় তোমাৰ চোৱা? এইটো বস্তু ধৰা ডিজিটালি ধৰা বা প্ৰেকটিকেলি ধৰা ম'বাইল ধৰা মোবাইল নহয় যিকোনো বস্তু এ ধৰা কিনা বেচা কৰিছা ধৰা যিকোনো বস্তু ধৰা মানুহ ধৰা কিনা বেচা কৰিছা ঠিক আছে। সেই টো ধৰা অনলাইনত ধৰ কিনা বেচা হয় এটা সেইটো যেনিবা তোমাৰ ষ্টক টাটা, ৰিলায়েন্স, গ'ল আমাৰ সেইটো তিনি প্ৰকাৰ থাকে প্ৰায় ধৰি লৈছো
অ'
এটা ধৰা ফিপটো থাকিব এটা কৰে্স থাকিব হয় এটা ষ্টক মাৰ্কেট। ইণ্ড ক্ৰিপটো ক্ৰিপ কইন বোৰ সেইবোৰ ধৰা কিনা-বেচা হয় আৰু ফৰে্সটো হৈছে তোমাৰ ধৰা এইবোৰ অ' ইউ এচ ডলাৰ সেইবোৰ। কেনেকোৱা চাহ ঠিক আছে। এইবোৰ তোমাৰ ধৰি লোৱা এতিয়া কিনা বেচা কৰিছা। ধৰা তুমি এটা এমাউন্ট লৈ ভৰাব লাগিব আৰু ধৰা এমাউন্ট ধৰা তুমি তেনে নহয় তাত তিনিটাও অপশচন থাকে ধৰা তুমি ইনটাৰ দি কৰিব পাৰা চুইং ট্ৰেডিং আৰু অপচন ট্ৰেডিং আৰু স্কেল্পিং ধৰা তুমি স্কেল্পিং কম সময়ত ফাভ টো টেন ফিফটি মিনিটৰ ভিতৰত হেৰি কৰিম বুলি ভাবিছা? সেইটোক কয় স্কেল পিং তাৰ পৰা চুইং ট্ৰেইনিং কৰিব ভাবিছা সেইটো। পুৰা একদম লং টাইম কাৰণে আৰু ইণ্ট্ৰাডে কৰিম বুলি ভাবিছে নহয়। ইন মান ধৰা আছে তোমাৰ। দেইলি ধৰা আ, ৰাতিপুৱা নটাৰ পৰা আবেলিৰ ভিতৰত টু থাৰ্টি টো বা থ্ৰী চাম কিনো পাৰে। হৈছে। দেন, তোমাৰ এইটো ধৰা এইটো তুমি কৰিব হ'লে নহয় তুমি এটা ষ্ট'ক ডিলেক্ট কৰিব লাগিব। ধৰা তুমি এটা স্প'কেল ডিলেক্ট কৰিলা বাচ হৈ যাৱ। এই জাষ্ট কৰা নাই আৰু। জাষ্ট ফৰ একজাম্পল উম, ষ্টক যিকোনো ষ্টক ঠিক আছে চিলেক্ট কৰিলা। কৰাৰ পিছত ধৰা তুমি সেইটো তোমাৰ লাগিছে ধৰা এইটো ওপৰ যাব।
উম, অ'
যাব লাগিছে তুমি সেই ষ্ট'ভ টো কিনি থৈ দিব পাৰা। কম দামি হলেও এতিয়া ভাল হয়। এতিয়া কৰিছা? ষ্ট'ক এডভান্স এটা কৰি থৈ আহিছো। তেতিয়া ধৰা সেইটো ওপৰ যাব আহিছে। ওৱান ইয়েৰ হয় টো ইয়েৰ নহয়। ধৰা আয় ওৱেৰ সময় খিনিত। বা টুৱেন্টি ইয়াৰে হওক। সেইটো ওপৰ গ'লে ধৰা তোমাৰ প্ৰফিত হ'ব। কিমান ত কিনিছা?
হম।
চেম তেনেকে ধৰা তুমি ট্ৰেইনিং টো কিনিব পাৰা। ট্ৰেডিংটো ধৰা এইটো ট্ৰেডিংটো তোমাৰ এটা কম পইচাত মানে কম। ধৰিছো ধৰা, যিকোনো এটা গল্ড টো তুমি যেতিয়া ট্ৰেড কৰিছা ধৰা সঁচাই কৈছোঁ পইচা বেগটো থওঁতে তুমি সেইটো কম সময়ত ধৰা পইচাটো বনাব পাৰিবা। স্কেল দি কিনে কম সময়ত ধৰা এইটো পইচেল লগালা তোমাৰাৰ মুভ কৰিব মাৰ্কেট মানে মাৰ্কট খন মুভ কেনেকৈ কৰিব তোমাৰ কেমেৰা ষ্টিকছ আছে। সেইটো এনালিচিছ কৰিলা তুমি? কিস্তি খিনি চাব লাগিব, চাই এলাইভ মি অ চুছ কৰিব লাগিব যে ধৰা তুমি চুছ কৰিব লাগিব। অ। কি কৰা, কি নকৰা।
তুমি ক' পৰা শিকিলা?
মোৰ তোমাৰ এইয়া মই তোমাৰ ইউ টিউবে হব পাৰি, ইউটিউবে শিকিছো প্ৰায় বহুত বিলাক কৰ্ছো থাকে।
অ মই দেখিছো নেকি ক্সছ ছ্ৰছ থাকে মোৰ লগৰ চগৰ বোৰে কিবা মানে কি অফলাইন কৰিছে কোনোবাই লইছে কোনোবাই অনলাইন কৰিছে লইছে তেনেকুৱায়ে আৰু
ন তুমি শা নি শনে
হম
তেনেকুৱাতে
আকৌ এইবোৰ তোমাৰ এইবোৰ এপেই নে ৱেবচাইট নে সেইবোৰ তোমাৰ গুগোল চোগলত পাই যায় চাগে ন
নাই নাই তুমি গুগল গুগ নু এইটো প্লেষ্ট এভলেব আছে তোমাৰ এক উম
উম আৰু সেইটোকে আমিতো মানে তোমাৰ এইটো ট্ৰেড ত মানে তোমাৰ বেলেগ বেলেগ মানে বস্তুবোৰ কমেডিট বোৰ ওপৰতো লগাব পাৰো ন মানে বেলেগ যিকোনো বস্তু হৈ যাও ন
ভ চিলয় গড চিটি সেইবোৰ তুমি ট্ৰেড কৰিব পাৰা কম সময়ত বনাব পাৰা বেছি সময়তো বনাও বেয়া সেই কাৰণে এবাৰ তুমি শিকি ল'ব লাগে
উম আগ তোমাৰ এইটো কি কয় তোমাৰ চব এপতেতো চবৰেতো পাই চাগে ন কোনোবা কোনোবা এটা এপৰ অকল কোনোবা এটা বস্তু পোৱা তেনেকাটো নহয় টো সবতেটো চবেই পাইছে
চব গুৰি পায় চব গুৰি তুমি ডেট ববা ষ্টোকবোৰ চবতে কৰিব পাৰিবা
উম শিকি ললে বস্তুতো তটো ভালে আছে নিজৰ কাৰণে ভাল সেইটো কাৰণে মানে মই অ ইটো কোন গইছে ইটো কোন গইছে সুধি আছো আৰু কেনেকে কি জানিব পাৰো
দে তুমি টাইম দিব লাগিব বাছ সেইটো মেন একো হেৰি নাই টাইম দিব লাগিব ডিচিপ্লিন নমাৰ ডিচিপ্লিন নব এ ল জানিব লাগিব মাৰ্কটখনি কে ষ্ট ান কোন তেনেকুৱা তেওঁ
তোমাৰ এইটো কি কয় ওপৰলৈ গ'লেতো প্ৰফিট হয়ে ন তাৰ পিছত তোমাৰ তললৈ আহিলেও প্ৰফিট হয় নে কি
উম তোমাৰ এইটো কি বুলি কয় কম আহিলে তোমাৰ প্ৰফিট হ'ব তুমি ধৰা এতিয়া বাৰেকুৰি ফালে চোৱা বাইকৰ ওপৰলৈ গৈছে মাৰ্কেটখন দেন তুমি ধৰা লাগিছে যে তললৈ আহিব বুলি। তে তললৈ আহোঁতে তুমি এই কৰিব লাগিব, তেতিয়া তুমি চেল অপশ্যনটো নিব লাগিব, চেল অপশ্যনটো কিনিলে তোমাৰ বিন্দাচ অনলাইন তোমাক অতি কম সময়তে আহি আছে। মাৰীত, মাৰ্কেটখন তললৈ আহি আছে
ও।
তলেৰে আহি থাকা। তেতিয়া তুমি লাগিছে যে ওপৰ যাবা বুলি। তেতিয়া তুমি এইটো কি বুলি কয় বাই অপশ্যন কিনি ল'লা তে, বাই অপশ্যন কিনোঁ হয় এতিয়া তোমাৰ ধুনীয়াকে ওপৰ যাব। হয় নে, চেম তেনেকে মাৰ্কেটখনৰ আগত। আপ-ডাউন কৰি থাকে তুমি হয় তেনেকে কৰিম ধুনীয়া চাই বুলে অ আৰু শিকিব কাৰণে ডিচিপ্লিন লাগিব।
নাইটো, তোমাৰটো ভালকে কৰিব পাৰিলে ভাল আৰু ন, নিজৰ কাৰণে, তুমি কি ইউটিউব-চিউটিৰ ৰ পৰা শিকিছা?
মই ইউটিউব ৰ পৰা শিকিছো আৰু এইটো মানে মই নিজেই নোটছ বনাইছো, নিজেই প্ৰেকটিছ কৰি আছো।
নোটছো বনাব লাগে নেকি?
গে, নোটছ লাগে তোমাকো দৰকাৰ হয়, ডান্স কৰি আছোঁ। মানে, ধৰক এইবিলাক লাগিব। এনালাইচিছ কৰিব এ লাগিব, তাৰ পৰা সেইবোৰ কৰা পিছত এনালাইচিচ কৰিব লাগিব, চাৰ্টখন চাই পেলাই।
তোমাৰ ্ৰেডিং তুতো তোমাৰ। মানে-মানে ভালকেটো জানিব লাগে আৰু ন বহুত মানে জা যিমান দিন হয়, সিমান চাগে ভাল হৈ-হৈ গৈ থাকে আৰু ন? হা
টাইম দিব লাগিব।
নিজৰটো কি কয়, নিজৰ মাথাটোৰ ওপৰতো কথা আৰু চাগে লাক
উম, হম, হম, হম, হম, হম। লাক, লাকৰো কথা নাই ধৰা, ডিচিপ্লিন হৈ পেলাই। প্ৰেক্টিছ কৰিবা। যিমানটা এক্সপিৰিয়েন্স হৈ, সিমানতো এতিয়া কৰিব পাৰিবা। সমানটো প্ৰকৃত কৰিবা
এইটোৱে মই ভাবি আছো কৰো নেকি বুলি মানে এনেকে দে দেখি আছো না আজিকালি কেনেকে কি হয় কি নহয় তই ভাবিছনে কনো তাৰ আৰু তোমাৰ কৰা আগত মানে ভালকে এইটো বস্তু মানে জানি লোৱাাতো বেছি ভাল ন কেনেকে কি হয় ক'ত কি হয় কি নহয়! হয় ন!
উম হু হু হু জটো বহুত দৰকাৰ ভালে হ'ল বাৰু সুধিলা মই জনাব পাৰিলো
উম সেইটোৱে মানে তোমাৰ এতিয়া কি হয় আমি এতিয়া নিজে বস্তু এটা জানি পেলাই বেলেগক ক'লেও আমি সেইটো ওপৰত মানে আৰু অলপ মানে, ভালকে আমাৰ মাথাতোৱে কাম কৰে। বা আমি আৰু অলপ জানিব পাৰ্চনলৈও বা হাফ পাৰ্চনলৈ বেছি অলপ আহি যায় না নলেজটো
কিছুমানে ক'ব নোখোজে আজিকে ধৰা বহুত
সেইটোৱে তো মোৰ ল লগৰখিনিক যে ক'ল কৰিছো মই সিহঁতো মানে ক'বলৈ খোজা নাই আৰু তাৰ এইটো মানে আছে আৰু সিহঁতৰ কি অ তাই যদি ভালকে মোৰ পাও পাৰি যায় তেতিয়া তাই পিছে আগবাঢ়ি যাব কিবা কিবি তেনেকুৱা আৰু মানে সেইটো কাৰণে মই ভাবিলো কি চবকে যি সেইটো সুধি চাইছো তো তোমাকো সুধি পেলাই
ভালে কৰিলে ভালে কৰিলে কৰিলে প্ৰেকটিছটো মেইন প্ৰেক্টিচ লাগিব প্লাছ তুমি ধৰা এতিয়া বেছি মোবাইলত নহয় লেপটপৰ কম্পিউটাৰ বেছি ভাল চাৰ্টখন ডাঙৰ হব সিমানেই ভাল
কিমান দিন মানৰ পৰা কৰি আছা এইটো
ডাঙৰ প্ৰেক্টিচতে লাগি আছো দেন কৰিম আৰু ইষ্টকবোৰ
কিমান মান চাৰি পাঁচ মাহ মান হৈছে নেকি
উম বেছি হৈছে অ আজিয়ে মানে
নে আহে পাশে আৰু ন এবছৰৰ, উম। ঠিকেই ভালেই হ'ল তুমি কল কৰিলা ময়ো তোমাক কৰিম বুলি। সেইটো কাৰণে ভাবি আছো না মিলি গ'ল আৰু। মানে ভগৱানে ভাবিছে অ মিলক মিলক এইটো বস্তত।
তুমি ট্ৰাই কৰাই এইবোৰ ন লাগে লাহেকে কষ্ট কৰা টাইম লাহেকে আৰু ফ্ৰাস্ম্ লাগিব, উম ফ্ৰাস্ম্ বোৰ লাগিব, পইচা লাগিব তাতে কিনিবৰ কাৰণে কিনিবৰ কাৰ লাগে। আৰু ত নিশিকাকে, প্ৰেক্টিচত নালাগে প্ৰেক্টিচ তম হেৰি কৰি ডোমতো কৰিব পাৰিবা।
ডেম'টোৰ কাৰণে কি বেলেগে আছে নেকি?
বেলেগ হেৰি আছে আৰু।
উ টি‌টি
লাঞ্চৰ বহুত দৰকাৰ
উম হম ভালছুতো লাগিবই, বাৰু ঠিকে আছে দিয়া অ।